হেল্ল'
ল' কোৱা
কি কৰি আছ'? মই এনে আৰু।
অ' এ ভাত পানী নাই আৰু মই ঘৰতে নাই। তুমি খালা? দেৰাহঁতৰ ঘৰত।
অ', অ', অ'
এ অকণ উলাই আহিছোঁ, উম, কি কৰিম নো ঘৰ ডালত থাকি থাকি, তুমি যোৱা নাই? অ', দেৰি আছ ছে চাগে?
আমাৰ দেইলি, কিবা ষ্পেচিয়েল আইটেম চাইটেম আছে নেকি আজি? আজি ষ্পেচিয়েল টেম আইটেম আছে নেকি?
ধেই নাহ, এই গেলা গৰমত কি পেইছিল স্পেচিয়েল চচিয়েল একো নাই দেই, খাব নোৱাৰি, জানাই দেখোন, গৰমত খালে কি অৱস্থা হয় মানুহৰ।
অ', এটা কথা চোৱাচোন, কাউন্ট হৈছে নে নাই তাত। মোৰ তাত দেখুওৱা নাই কিন্তু। অ', তুমি তুমি কৈ দিবা তেন্তে হা এ হ'লে মানে ধৰ বুজিছা নহয়, এনেও কাউন্টিঙটোতো হৈয়েই আছে বতৰ গম পাইছা নে নাই? তোৰ কাউন্টিং হৈছ
বৰষুণ দিব নেকি, তৰা আছে জানো? তোমালোকৰ পিনে
কিয় আমা আমাৰ দুনিয়াখন বেলেগ, তোমাৰ দুনিয়াখন বেলেগ নেকি?
নহয় আজিকালি মানে বৰষুণ মানে বেলেগ বেলেগ জেগাত দিয়ে ন' কেতিয়াবা, তুমিয়ে ভাবাচোন কেতিয়াবা, কেতিয়াবা আমাৰ জেগাত দিয়ে, কেতিয়াবা তোমালোকৰ তাত নিদিয়ে।
অ', সেইটো হয় বাৰু, মানে কি জানা ছোৱালীৰ মহিমা বতৰৰ মহিমা ধৰিব নোৱাৰি।
এ আই নকও আৰু ল'ৰা মানুহো একেই দিয়া।
একো একে নহয়।
এই হয় একেই। একে তেনেকে নকবা দেই। তেনেকে নকবা কিনো গাত লাগে। ছোৱালি মানুহৰ কথা। ময়ো ছোৱালী ন, চ চই সেইটোৱে চব একে নহয়। কিছুমান আছে বাৰু। বত লগত মহিমাবোৰ চেঞ্জ কৰি থাকে। বাঃ পোৰা জানা দেই। মোৰটো ঠিকঠাক, তোমাৰ?
ঠিকঠাক নে মজা?
ঠিকঠাক আৰু। ঠিকঠাক।
অ' ঠিকে আছে।
ঠিকঠাক মানে আও যেনেতেনে তেইন তেন্স দি চলি আছে আও।
অ', চলিছে যদি ঠিকে আছে আৰু।
বৰ লাহে লাহে যায়।
সেইটোৱেট মাজে মাজে লাহে লাহে যায়।
অ', অ', সেই তেনেকুৱা চলি আছে একদম এক কবই নালাগে, তোমাৰটো কোৱা?
মোৰটো ঠিকেই আছে আৰু।
অ', থাকাহেত। থাকা আজিকালি কি আও নহ। অ', তোমাৰ ধেৎতেৰি
দেট।
ঘোটটো কাউণ্ট হোৱা নাই কিন্তু দেই। পাওঁ নাপাওঁ নাজানো মোৰটো।
পাবা পাবা একো নহয়।
অ', তোমাৰফালে ভোটটো কাউন্ট হৈছে?
অ', মোৰটো হৈ আছে, মই কৰি দিম দিয়া।
অহ। মো গ্লিচ লাগিলে নিইত।
একো নাই কো নাই, শুনিছান নাই এতিয়া?
অস।
তুমি বাদুলী খোৱানে? কিয় ভাল, চকু কাৰনে ভাল জানান নাই। ডক কয়টো এইটো। ডক্তৰেও কয়, বাদুলী খালে ভাল চকু কাৰণে, চকুৰ পাৱাৰ কাৰণে ভাল।
ও হয় নেকি?
খাবা আকৌ, খাবা আকৌ।
অ' খাম ব খাম।
মন গৈছিলে
ক'ত যোৱা?
ভাল জেগা এটাত।
পাৰি ফুৰিবলৈ।
ৱাটাৰ ফল। কাইলৈ ৱেদাৰটো চাবাচোন, যদি ভাল হয় যাম, যদি ভাল নহয় নাযাও আৰু এই খেলা।
অ'।
আৰু।
যাব
বাকী হেৰি, মা হঁত ভালেই নহয়? কি কৰিছা অ'? হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'হেল্ল'। হেল্ল' অ' কোৱা। অ ঠিকে আছে বাকী, তোমাৰ কি বুলি কয় ৰখা, পেক্টিকেলৰ হেইটো দিবা আক'মোক। শুনিছানে নাই? হেল্ল'